হেল্ল।
আজি আমাৰ কথাৰ বিষয় হ'ল শিক্ষা আৰু জীৱনৰ লক্ষ্য। আজি মই শিক্ষা আৰু জীৱনৰ লক্ষ্যৰ বিষয়ে নিশ্চিতভাৱে আলোচনা আৰম্ভ কৰিব বিচাৰিছোঁ। মোৰ মতে, মানুহৰ জীৱনত লক্ষ্য থকাটো অতি গুৰুত্বপূৰ্ণ। লক্ষ্য মানুহক আহ জীৱনত আগবাঢ়িবলৈ অনুপ্ৰাৰাণিত কৰে আৰু সঠিক পথ দেখুৱায়। যদি এজন মানুহৰ জীৱনত কোনো লক্ষ্য নাথাকে। তেন্তে তেওঁ দিশাহীন হৈ পৰে, বহু সময়ত। আমি দেখো যে কিছুমান মানুহে কেৱল সময় পাৰ কৰি থাকে। কিন্তু তেওঁলোকৰ জীৱনত কোনো স্পষ্ট উদ্দেশ্য নাথাকে। সেই লক্ষ্য মানুহে নিজৰ সময় শক্তি আৰু সময় অহ সামৰ্থ্য সঠিকভাৱে ব্যবহাৰ কৰিবলে শিকে। মই ভাবো যে লক্ষ্য থকা মানে কেৱল সফলতা লাভ কৰা নহয় বৰং জীৱনটো অৰ্থপূৰ্ণ ভাৱে যাপন কৰা তুমি কি কবা এই বিষয়ত?
তুমি অত্যন্ত সুন্দৰকৈ বিষয়টো আৰম্ভ কৰিলা। মই তোমাৰ কথাৰ সৈতে সম্পূৰ্ণ সহমত প্ৰকাশ কৰোঁ। মোৰ মতে লক্ষ্য নাথাকিলে মানুহ সহজে হতাশ আৰু বিভ্ৰান্ত হয় পৰে। এজন ছাত্ৰৰ যদি পঢ়া শুনাৰ লক্ষ্য স্পষ্ট থাকে তেন্তে তেওঁ অধিক মনোযোগেৰে অধ্যয়ন কৰিব পাৰে। একেদৰে জীৱনৰ যিকোনো ক্ষেত্ৰত লক্ষ্য থাকিলে মানুহ অধিক দায়িত্বশীল হয় মই ভাবো যে বহু সময়ত মানুহে নিজৰ লক্ষ্যয়চ স্পষ্টকৈ নিৰ্ধাৰণ নকৰে আৰু তাৰ ফলত তেওঁলোকে নি নিজৰ সামৰ্থ সম্পূৰ্ণ ভাৱে ব্যৱহাৰ কৰিব নোৱাৰে সেয়েহে প্ৰথমে নিজৰ আগ্ৰহ আৰু দক্ষতা বুজ জি সেই অনুযায়ী লক্ষ্য নিৰ্ধাৰণ কৰা উচিত।
হয় হয় তুমি একেবাৰে সঠিক কৈছা মই ভাবো যে শিক্ষাই এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে শিক্ষা আমাক কেৱল পুথিগত জ্ঞানেই নহয় বৰং ই আমাৰ চিন্তা-ভাবনা উন্নত কৰে। যুক্তি শক্তি বৃদ্ধি কৰে আৰু সঠিক সিদ্ধান্ত ল'বলৈ সহায় কৰে এজন হ শিক্ষিত ব্যক্তিয়ে সমাজৰ ভাল মণ্ড বুজিব পাৰে। আৰু দায়িত্বশীল নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰিব পাৰে। বৰ্তমান যুগত। শিক্ষা অবিহনে উন্নতি কৰা অতি কঠিন। সেয়ে প্ৰতিজন মানুহে। শিক্ষাৰ মূল্য বুজিব লাগিব আৰু নিয়মিতভাৱে নতুন কিবা শিকিবলৈ আগ্ৰহী হব লাগিব তুমি এই বিষয়ে কি কবা
ঠিক কৈছা মই ভাবোঁ যে আজিৰ যুগত কেৱল ডিগ্ৰী থাক কিলেই যথেষ্ট নহয় দক্ষতা থ্ৰিঙ্ক খোলা আৰু ইতিবাচক মনোভাৱো সমান ভাৱে প্ৰয়োজন বহু মানুহে ভাল ফলাফল লাভ কৰে কিন্তু বাস্তৱ জীৱনত সন্মত সমস্যাৰ সন্মুখীন হবলগীয়া হব পাৰে, সন্মুখীন হ'ব লগীয়া হ'ব পাৰে সেই কাৰণে শিক্ষাৰ লগে লগেই বাস্তৱ অভিকগতা আৰু ব্যৱহাৰিক জ্ঞানো অতি প্ৰয়োজন মই ভাবো যে শিক্ষাই মানুহক, আত্মবিশ্বাসী কৰি তোলে আৰু নতুন, সুয গ্ৰহণ কৰিবলৈ। তোমাৰ মতে কি কাবা তুমি?
হয়, মোৰ মতে সফলতা লাভ কৰিবলৈ, নিয়মিত পৰিশ্ৰম অতি প্ৰয়োজন। বহু মানুহে, ডাঙৰ ডাঙৰ সপোন দেখে। কিন্তু সেই সপোন, পূৰণ কৰিবলৈ, প্ৰয়োজনীয় চেষ্টা নকৰে। কেৱল সপোন দেখিলে নহয়, সেই সপোন বাস্তৱত ৰূপায়ণ কৰিবলৈ, কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মই ভাবো যে, যদি মানুহে, প্ৰতিদিনে সৰু -সৰু পদক্ষেপ লয়, তেন্তে তেওঁ, ধীৰে-ধীৰে নিজৰ লক্ষ্ৰ ওচৰ পাব পাৰে, সফলতা, কোনো এটা দিনতে নাহে। ইয়াৰ বাবে ধৈৰ্য আৰু, নিয়মিততা অতি প্ৰয়োজন আছে।
হয়, আৰু ইয়াৰ লগতে সময়, হয়, ইয়াৰ লগতে সময়। দস্ত, বতা, কৰ্ণই অতি গুৰুত্বপূৰ্ণ। বহু সময়ত, আমি, অলক্ষতা বাবেই। মূল্যবান সময় অৱচয় কৰোঁ, আৰু পাছত অনুতাপ কৰোঁ, সময় এবাৰ গুচি গলেই- পুনৰ ঘূৰি নাহে সে প্ৰতিদিনে, এটা সঠিক পৰিকল্পনা কৰি সেই অনুযায়ী কাম কৰা উচিত, মই ভাবো যে যিসকল মানুহে, সময়ৰ মূল্য বুজে। তেওঁলোকে জীৱনত অধিক সফল হয়, নিয়মিত অধ্যয়ন সঠিক বিশ্ৰাম। আৰু, সময়মতে কাম সম্পূৰ্ণ কৰা। এইবোৰ অইভাস, সফলতাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
হয়, এতিয়া মই এতিয়া মই, ব্যৰ্থতাৰ বিষয়ে কিছু কথা কব বিচাৰো। বহু মানুহে ব্যৰ্থতাক ভয় কৰে, আৰু সেই কাৰণে নতুন চেষ্টা কৰিবলৈ- সাহস নকৰে, কিন্তু মোৰ মতে, ব্যৰ্থতা হৈছে সফলতাৰ এটা এটা অংশ, যেতিয়া আমি ব্যৰ্থ হওঁ তেতিয়া আমি আমাৰ ভুলবোৰ চিনাক্ত কৰিব পাৰো, আৰু তাৰ পৰা শিক্ষা লাভ কৰো। ইতিহাসত বহু সফল ব্যক্তিৰ জীৱনত বহু ব্যৰ্থতা আহিছিল। কিন্তু, তেওঁলোকে কেতিয়াও হাৰ নামানিলে। সেয়ে আমি কেতিয়াও ব্যৰ্থতাৰ বাবে, হাতাশ হ'ব লাগে, নহব লাগে, তুমি কি কবা?
ঠিক কৈছা, মই ভাবো যে ব্যৰ্থতা মানুহক- অধিক শক্তিশালী আৰু, অভিজ্ঞ কৰি তোলে, যদি মানুহে, ব্যৰ্থতাৰ পিছতো পুনৰ চেষ্টা কৰে। তেন্তে তেওঁ সফলতা লাভ কৰাৰ, সম্ভাৱনা অধিক হয়। বহু সময়ত ব্যৰ্থতাৰ, অভিজ্ঞতাই মানুহক নতুন পথ দেখুৱাই, সেই ব্যৰ্থতাক ভয় নকৰি- সেইটোক, শিক্ষা হিচাপে গ্ৰহণ কৰা উচিত মোৰ এই ভাৱনাটো তুমি কি কবা।
হয় তুমি ঠিকে কৈছা। মই ভাবো যে আত্মবিশ্বাসো অতি গুৰুত্বপূৰ্ণ যদি মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখে। তেন্তেতো যিকোনো কঠিন পৰিস্থিতি মুখ মুখী। হ'ব পাৰে আত্মবিশ্বাস কোনো এটা দিনতে সৃষ্টি নহয় ই ধীৰৰে ধীৰৰে অভ্যাস। অভিজ্ঞতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰি়য়তে গঢ়ি উঠে। সেয়ে আমি সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব তুমি কি কবা।
হয় আৰু ইতিবাচক চিন্তাধাৰাও অতি প্ৰয়োজনীয়। যদি আমি সদায়। নেতিবাচক চিন্তা কৰো তেন্তে আমি সহজে হতাশ হৈ পৰিম। কিন্তু ইতিবাচক মনোভাৱ থাকিলে মানুহ। সমস্যাৰ মাজতো সুযোগ বিচাৰি পায়। মই ভাবো যে সফলতাৰ ক্ষেত্ৰত মানসিক। শক্তিও অতি গুৰুত্বপূৰ্ণ।
হয়। মই ভাবো যে এ ভাল সংগ মানুহৰ জীৱনত ডাঙৰ ভূমিকা পালন কৰে। মানুহে যিসকলৰ সৈতে সময় কটায়। সেইবোৰ তেওঁৰ চিন্তাধাৰা আৰু আচৰণৰ। প্ৰভাৱ পেলাই যদি আমি ইতিবাচক আৰু পৰিশ্ৰমী মানুহৰ সৈতে থাকো। তেন্তে আমিও অনুপ্ৰাণিত হওঁ আনহাতে। এ, বেয়া সংগে মানুহক, ভুল পথলৈ লৈ যাব পাৰে।
হয়, তুমি ঠিকে কৈছা বন্ধু। ইয়াৰ লগতে শিক্ষক আৰু পৰিয়ল পৰিয়ালৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। তেওঁলোকে আমাক। সঠিক পথ দেখুৱাই আৰু কঠিন সময়ত, উৎসাহ। দিয়ে, মই ভাবো যে, পৰিয়ালৰ সমৰ্থন থাকিলে মানুহো। অধিক আত্মবিশ্বাসী হয় আৰু নিজৰ, লক্ষ্ৰ প্ৰতি অধিক। মনোযোগী হয়। তোমাৰ এইটো বিষয়লৈ কি চিন্তাধাৰা আছে?
হয়, হয়। তুমি ঠিকে কৈছা। লক্ষ্যৰ প্ৰতি অধিক মনোযোগী হয়, তেতিয়া। এতিয়া মই, লক্ষ্য আৰু দায়িত্বৰ সম্পৰ্কত কিছু কথা কব বিচাৰো। মোৰ মতে, আমাৰ লক্ষ্য কেৱল এ, নিজৰ লাভৰ বাবে। নহ, নহব লাগে। আমি সমাজ আৰু দেশৰ উন্নতিৰ বাবেও কিবা কৰিব লাগে। এজন সফল মানুহ। সেইজনেই যিজন, যিজনে নিজৰ লগতে। আনৰো উপকাৰ কৰে। সেয়ে, শিক্ষা গ্ৰহণ। কৰাৰ লগে লগে, আমি নৈতিক মূল্যবোধ। সততা আৰু দায়িত্ববোধ শিকিব লাগিব। যেতিয়া, ছাত্ৰ-ছাত্ৰী বা সৰু সন্তানে। আমাৰ স্কুলতে, সৰুৰ পৰাই যেতিয়া শিক্ষকে, শিক্ষাৰ বিষয়ে পঢ়ায় জানো? তেতিয়া লগে-লগে এইবোৰ দায়িত্ব বুজাব লাগে, যে আমি সমাজৰ কাৰণে। কি কি কৰিবা পাওঁ, এয়া। অৰ্থাৎ, আমি সমাজৰ কাৰণে কি, কি ভাল কৰিলে আমাৰ ভাল হ'ব, সমাজৰ ভাল হ'ব, আৰু সমাজ। উন্নতিৰ দিশে আমি সমাজটোলৈ যাম। কেৱল, নিজৰ শিক্ষাৰটো যে কেৱল কিতাপৰ পৰা পাব পাৰে, এইটো কথা নহয়। সমাজ চাই কেনে, সমাজত কি কি অসুবিধা হৈ আছে, মানুহৰ বা সাধাৰণ মানুহে। কিহৰ, কিহৰ অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইবোৰৰ উপায় কেনেদৰে ওলাব পাৰি? সেইবোৰৰ বিষয়েও জানিব লাগে। তুমি কিবা কব আহ, এই বিষয়ত কি ক'বা?
হয়, লিখিবলৈ লাগেই, মইতো তোমাৰ কথাটো সমৰ্থন কৰো, শেষত মই ক'ব বিচাৰো যে, শিক্ষা আৰু লক্ষ্য একেলগে থাকিলেহে জীৱন সফল আৰু অৰ্থপূৰ্ণ হয়। যদি আমাৰ স্পষ্ট লক্ষ্য থাকে, সঠিক শিক্ষা থাকে আৰু নিয়মিত পৰিশ্ৰম কৰাৰ অভ্যাস থাকে, তেন্তে কোনো বাধাই আমাক ৰখাব নোৱাৰে। লগতে আত্মবিশ্বাসী ধৈৰ্য আৰু ইতিবাদ মনোভাৱ, থাকিলেও সফলতা নিশ্চিত ত হয়। আমি সকলোৱে চেষ্টা কৰিব লাগিব, যে এই গুণবোৰ আমাৰ জীৱনত, অন্তৰ্ভুক্ত কৰি, আগবঢ়োৱা তেতিয়াহে আমি নিজৰ লগতে সমাজটো এক, ইতিবাচক পৰিৱৰ্তন আনিব পাৰিম, ধন্যবাদ।
হয়। ধন্যবাদ আজি আমাৰ এই কথাটো, খুবেই গুৰুত্বপূৰ্ণ থাকিলে আৰু ভাল হ'ল।